হেল্ল'।
হেল্ল' এই কলটো কাত হৈ গৈছিল নেকি বাৰু। কলটো কাাটি গৈছিল নেকি, অ' এই মোৰ তোমাৰ ঘাপকে ফোন এটা আহি গ'ল তাত মই তোমাৰ সেইটো কাৰণে নিবি হ'ব পাৰে দেই মই মানে তোমাৰ সেইটো ফোন কাটিছিলোঁ। তোমাৰ এইটো নিজে কাটি গ'ল। তুমি এটা কাম কৰিবা।
ভুলতে মানে এইটো হেৰি গ'ল, অ ঠিক আছে বাকী কেনেকুৱা খবৰ খাতি?
বহুত দিনৰ মূৰত কল কৰিলা তুমি, বহুত দিনৰ মূৰত কল কৰিলা।
আজিকালি আৰু চব বিজিয়ে হৈ থাকে।
সেইটোৱে আৰু এতিয়া মোৰ নিচিনা বিজি মানুহ। এইয়া মোৰ নিচিনা ফিজি মানুহ এনিটাইম শুই থাকো ন। অ কৰিব লাগে প্ৰয়োজন চাই কল নকৰি কেতিয়া কৰিবা? এতিয়া লাইক চোৱা মই ইমান বিজি মানুহ। এই নাই মই চোৱা ইমান বিজি মানুহ মই মানে যাৰ তাৰ ফোন ৰিচিভ নকৰো ভালকে। মোক ক'ব লাগে ন, শুৱা সময়ত ডিষ্টাৰ্ব কেনেকে আক
কিহত বিজি থাকা তুমি?
এইটো শুব লাগে ন মই।
অ শুব লাগে আৰু ৰিল চাব লাগে চাগে ন?
এই নাই নাই মই ইনষ্টা ইউজ নকৰোঁ ইনষ্টা ইউজ নকৰোৱে। মই তোমাৰ ইউটিউব শৰ্ট চাও -
পৰে যে একেই। বাট আই থিংক - মোৰ লাগে মানে ইনষ্টাগ্ৰাম ৰিলচতকৈ ইউটিউব শৰ্টছটো অকমান - এক চিকুট বেটাৰ অলপমান বহুত বেছি নহয়।
অ তাৰ অকণ ফেকটৰ কথা কয় ন ইনষ্টাতনো কি আৰু গেট ৰেডি ইউথ মি। ক এ আই ভিডিঅ' বিলাক আহে ক ধনিয়াইো তোক দুখ দি ব্ৰেকআপ দি দিলে।
তাত মানে ইনষ্টাআইডিত ফ্লু নকৰা মানুহৰো ৰিলচ কিছুমান আহি যায়।
অ।
অকমান হেৰি টাইপৰ মানে বুজিছা ন অকণমান তেনেকুৱা ৰিলচ আহি যায়। কিন্তু ইউটিউবৰ মানে তেনেকুৱা ৰিলচ পাবলৈ - টান মানে, এনেকুৱা মানে আছে নাই বুলি নকওঁ কিন্তু - ফাতকে ৰিকমেণ্ডড আহি নাযায় আৰু।
ইনষ্টাগ্ৰামটো ডিষ্টট্ৰেকশ্যন কৰে বহুত।
অ মই মই ইউজ নকৰো মই ম‌ই এই ইনষ্টা লাইটডাল কেতিয়াবা কেতিয়াবা ডাউনলোড কৰি ল‌ও।
মানে কাম হ'ল ধৰা কিবা আপলোড দিব লাগে তেতিয়া।
উম, এই মোৰ পঢ়া সময়ত বৰ অশান্তি কৰে। মানে পাঁচ মিনিট পঢ়ো তাৰপিত ৰিল হ'ব লাগি যাও মই খংতে ডিলিট কৰি দিও কেতিয়াবা।
অ এই শুনা কি জানা? ডিলিট কৰি লাভ নাই বে তুমি এনেও চোন ইনষ্টল কৰিবা আকৌ।
অ এইটো পঢ়াৰ এনেই পিছত কৰি দিওঁ। আজি ৰাতিপুৱা পঢ়ি আছিলো ডিলিট কৰি দিলো এতিয়াও ইনষ্টল কৰা নাই বাৰু।
এ একো মানে কি আৰু নাচালেই হ'ল।
এই বহুত এফেক্ট কৰে কিন্তু ইনষ্টাগ্ৰামটোৱে মোৰ মই মানে ভাবো এই দুই মিনট ৰখিল‌ও ৰ- তাৰপিছত এনেকে ৰিল চাওঁতে মানে গুচি যায় আৰু টাইমটো বহুত।
এই হেৰি তুমি এটা কাম কৰিবা, মইও মানে সেইটো কাম কৰোঁ। মানে কি জানা দহটা ৰিল এনেকে স্ক্ৰল কৰিবা। দহ দহটা ৰিল। ‌ দহটা ৰিল পৰা স্ক্ৰল কৰি নাচাবা। স্ক্ৰল কৰি দিবা দহটা ৰিল দেন তুমি মানে ওপ ওপৰ এনেকে ওপৰলৈ মাৰা ন তললৈ যাবলৈ ত তেতিয়া তুমি তললৈ তললৈ মাৰিবা এনেকে-এনেকে তললৈ মাৰি-মাৰি চাই থাকিবা। ত তুমি দহটা ৰিল ডিচাইড কৰিবা ন দহটা চাম। ত দহটাই চাব পাৰিবা।
উম
নহলে তুমি যদি ওপৰলৈ গৈ থাকা এনেকে এক, দুই, তিনি গণি-গণি তোমাৰ এনলেছ আহিয়ে থাকিব, কেতিয়া খতম নহয়।
আহিয়ে থাকিব আৰু অঁ সেইটোৱেই বহুত প্ৰব্লেম দি থাকে।
সেইকাৰণে প্ৰথমতে দহটা ৰিল স্ক্ৰল কৰি লবা তাৰ পাছত চাই থাকিবা লাহে-লাহে এটা-এটাকৈ আৰু যদি তুমি যদি তোমাৰ স্ত্ৰল কৰিব যদি মন
মোৰ সেই এনেকুৱাই হৈছে।
এই বেছি প্ৰেছাৰ নি নিদিবা দেই। উম! শুনিছোঁ-শুনিছোঁ।
নাই-নাই, এইবিলাক নাই কৰা মানে কালি ৰাতিটো টোপনি আহে ন, ভাত-চাত খোৱাৰ পিছত।
উম-উম।
মই ভাবো ভাত-চাত খাই অলপ পঢ়িম, এনেকে ৰিল চাই-চাই-চাই-চাই ত চকুতো বন্ধ কৰোঁ টোপনি গুচি যাওঁ আৰু।
অঁ মই এটা কথা কওঁ? একটা কথা কওঁ? তুমি পঢ়ি আছা কিয়?
অঁ মিকি যে।
অঁ মেট্ৰিক আহিলেই বাৰু তাৰপৰা তুমি-তুমি কিয় পঢ়ি আছা? তৌ তোৰ কি হ'ল?
ত মই মেট্ৰিকটো ভাল কৰিব লাগিব ন, নহলে ইমান পইচা খৰচ কৰিছে মোক পিটিব ঘৰত।
মানে তোমাৰ পঢ়াৰ মিনিং সেইটোৱে যদি ভালকৈ নপঢ়া ঘৰত দিব সেইকাৰণে পঢ়িছা?
নহয়-নহয় নিজৰ লাইফটোৰ কাৰণেতো পঢ়িব লাগিব। কিন্তু সেইটোতকৈ ওপৰত মানে এ
মানে?
সৰুৰ পৰা মানে খুবেই আহিছে ন এইটো বস্তু।
এতিয়া এতিয়াটো ডাঙৰ হলা, এতিয়া উলিয়াই দিয়া।
উম! সেইটোৱেই।
উ আৰে অকনমান আৰম্ভ কৰিছোঁ। অ! আৰামছে কিতাপ পঢ়িবা এঘণ্টা বা দুঘণ্টা পঢ়িবা লাহে-লাহে। তাৰ পিছত তোমাৰ মন্দিৰ তাৰপিছত তোমাৰ আৰামছে বাঢ়ি-বাঢ়ি নিজে গৈ থাকিব দে।
উম-উম।
তুমি যদি তুমি যদি বুজি লোৱা ন কিতাপখন তাৰমানে প্ৰব্লেম নাই আৰু।
অঁ! সেইটোৱেই ট্ৰাই কৰিছোঁ। মানে টাইম থাকিলে পঢ়িবলৈ মন নাযায়।
অঁ! মই যে কি জানা হায়াৰ ছেকেণ্ডাৰী পিছত কি কৰিছোঁ জানা? অঁ এই ইউটিউবত যে পাই যে ওৱান শ্বৰ্ট ভিডিঅ' দহ মিনিটৰ এট আছে বুলি কৈ দিয়ে। মই সেইটো চাই যাওঁ হাইছেকেণ্ডাৰী পৰীক্ষা পৰীক্ষাত ত সেনেকেই লিখিলোঁ মই।
ফালিলি তই
মানে এ ফালা নাই ৰেই মানে ঠিক ঠাক এটা নম্বৰ আহি গৈছে। আৰু
দিচেণ্ট নম্বৰটা মানে ইমান বেয়াও নহয় মানে ইমান ভালো নহয়।
ঠিকে আছে ন
ত হেনুকৰৰ্ম মানে কি ৰানা। মোৰ মানে কেছটো কি হ'ল জানা মানে মেটিক পৰিক্ষাৰ সময়ত কৰোণা আহি গ'ল। কৰোণাৰ কাৰণে মানে তোৰ মেট্ৰিক পৰীক্ষাটো কেনচেল হৈ গ'ল ন মানে সেইটো। টো বেটচৰ আছিলো পোৰানা পোৰনা ভাইৰাৰ্ষ্ট হয়। চব ইলেভেট পৰীক্ষা যে তোমাৰ বান পানীৰ কাৰণে কেনঞ্চেল হৈ গ'ল।
অ
চবৰে আশা আৰু ভৰসা আছিলে ক্লাছ টুৱেলভৰ পৰীক্ষাতটো নহব কিবা এটা কাৰণে।
আহ
তাৰপাছত তোমাৰ উম- ঈশ্বৰৰ কৃপাতে কবা নে নে কি কবা পৰীক্ষা। হৈ গল তেতিয়া মই সাৰ পালো নি নিজৰ সপোনৰ পৰা তেতিয়া মানে পৰীক্ষালৈ এসপ্তাহ মান আছিলে।
কি কবা।
সেইটোৱে আৰু কথা অকমান। তেতিয়া মানে তেতিয়া মানে মোৰ তাত মুখষ্ট কৰা টাইম একদম নাছিলে বাই মুখষ্ট কৰিবা মোৰ। তাৰপাছে একোৱে নহ'ল মই যে মানে টম্পু পৰীক্ষা দিব যাওঁ। হ তে তেম পুট উঠিকিনে।
অ
মই যে তোমাৰ মই যে তোমাৰ হেৰি। ইউটিউবত মানে সেই ওৱান শৰ্ট গ চাই চাই গৈ থাকো।
খ
মাতো অ মাতো অহা নাই।
এক হেল্ল' উ